আহ শুনিছো শুনিছো ক'ত খবৰ খাতি ভালনে? সেই মই তোমাৰ একদম ভাতটো খালোঁ‌ খাই পেলাই তোমাৰ এই একদম বহুত গৰম পৰিছে মানে। আমাৰ ইয়াত তাকে বোলো তাকে বোলো ভাবিলোঁ ৰাস্তালৈকে যাওঁ। এনেই ৰাস্তাতে খোজকাঢ়ি ঘূৰি ফুৰিছিলো। বাকী তুমি কি কৰি আছা?
মই ভাগ ৰাখে ৰাস্তাত আছো। তোমাৰ এতিয়া চবা দিনতো তোমাৰ এতিয়া গৰমতো হ'বই কিন্তু ৰাতি ৰাতি অলপ ঠাণ্ডা পৰিব। এতিয়া জুলাই মাহ নহয় জানো।
সেইটোৱে আমাৰ ফালে তোমাৰ বতৰ অ' বতৰটো বেয়া বাৰু বৰষুণ আহি গৈছে।
অ' বতৰৰতো বেয়া দে দাৱৰ দাৱৰ লাগিছে কিন্তু কাইলে ব দিলে বেয়া হ'ব নহয় মানে আমাৰ কাইলৈ বোকা দিব মানে। পথাৰ খেতি আছে কাইলৈ মাটি ৰুব তাকে। যদি ৰুৱনীও মাতিছে ব খুন্দি দিয়া মাাটতি ৰুবলে বেয়া হ'ব।
বটৰ কেনেকুৱা এইকেইদিন ভালেই চল
বতৰ এদিন প পুৰা ৰ'দ দি আছে ভালে হৈছে। এদিন ৰ'দ দিছে।
অ' অ' ভালে আছে বাৰু অ' তাকে আমাৰ ফালে অ' আমাৰ ফালে এইকেইদিন কি হৈ যানো তোমাৰ দনৰত হ'লে একদম পুৰা ৰ'দ দিয়ে। তাৰপিছত ৰাতিও তেনেকে বৰষুণ ন আহাহে আৰু আজিহে বতৰো মানে অকনমান বৰষুণ দিব। চাগে একদম বেয়া কৰি আছে। বাকী গৰম কেনেকুৱা পৰিছে? তোমালোকৰ ফালে?
হা এ গৰমতটো পৰি আছে কিন্তু ভালে হৈছে। এদিন ৰ'দতটো দিছে মানে খেতি কৰিবলে ভাল হৈছে। মাটি বিলাক গেলি খাৰুৱা টাইপ। ফোনটো আহিলোনে চব খেল মেলি হৈ যাব।
অ' চব অ' চব খেলি মেলি হৈ যাব হয় হয়। তাকে মই তোমাৰ একদম আজি এমাহ মানৰ আগত তোমাৰ হাঁহ সানিলো এশ মান তাৰাপা একদম তোমাৰ। এতিয়া দানা চানা খুৱাই অকণমান পথাৰত বৰষুণটো দিলে। এ দিওঁ কেঁচু চঁচু খাই তাৰপিছত তেনেকেই মানে চাই আছোঁ আৰু
ভালে হৈছে এতিয়া যদি তোমাৰ বেছিকে। তোমাৰ চাবা গৰমটো যদি দি দিয়ে ন হাঁহ। কিছুমান তোমাৰ পোৱালি হাঁহে আৰু মৰি যাব পাৰে।
অ' হয় হয় হয় সেই তেনেকুৱা হৈছেই অ' একদম তোমাৰ পানী ৰ'দ বেছি।
অ' উম বেছিকে ওচৰত ওচৰত বহুত। ওচৰত পুখুৰী চুখুৰী আছে নহয়। অ' তেতিয়া পু পুখুৰীত চাৰি পুখুৰীত তোমাৰ চাৰিওফালে নেট দি পেলাই এৰি দিবা।
অ' সেইটোৱে অ একদম নেট দিাই তোমাৰ পুখুৰীতে চুৱওঁ দিনটো তাৰপা একদম মানুহ এটা ৰাখি। লৈছো তপ তোৰ মানুহোৱে। চাই আৰু বাকী তোমাৰ সন্ধিয়া টাইম হ'লে একদম গোৱললৈ লৈ আহোঁ।
উম আৰু হাঁহৰ গৰম হাঁহৰ তোমাৰ গৰমটো বেছি ন। তোমাৰ গড়ালটো তুমি যত বনাইছা। অকমান ঠাণ্ডা জেগাত বনাবা।
অ' তাকে একদম লাইট চাইট বাৰু কমাই দিছো এতিয়া ৰ'দতটো বেছি যে।
অ' নেউল চেউল কেনেকুৱা ঢেৰ কিবা কিবি আছে কুকুৰ।
অ' অ' কুকুৰ চু কু হয় হয়। একদম কুকুৰ চু নোহাকে নেট মাৰি দিছো বাৰু
উ উম উম আকৌ এটাাহা নিয়া মানে। তোমাৰ বহুত পইচা লৈ যোৱা গ
লছ হৈ যায় লছ হৈ যায় তাকে এতিয়া তোমাৰ এই প্ৰথম দিনা আনি অকমান ৰখাত। প্ৰব্লেম হ'ল তাৰপৰা তোমাৰ দুটামান মৰি দেই পোৱালি পানীত অলপ জোগোৱা খালে। বাকী বাৰু বাকী কেইটা বাৰু ঠিকেই আছে এতিয়া।
অ' অ' এতিয়া নে পখিচাখি গছে পাকিচাখি গছে নহয়।
অ' গৈছে গৈছে। তোমাৰ আজি একমাহ হৈ গল তাৰপৰা বখি অলপ দেৰ পাখি আহিছে আৰু ডাঙৰ হৈছে।
ডাঙৰ হহ পিছত টেনশ্যন নাই আৰু তোমাৰ চৈ থাকিব আৰু এতিয়া।
অ' একদম চৈ থাক বাৰু এতিয়া কুকুৰ চুকুৰ ল হয় নাই। তাৰপা নিউল চিউললৈও হয় নাই হয়। বাকী তোমালোকৰ
ঘৰতেহে থাকিবা এতিয়া। সেইবিলাক ইনকামটো হ'ব, ইনকামতটোও হ'ব তোমাৰ তোমাৰ।
হয় হয় অ এতিয়া স্কুলো বন্ধ চবে। বন দিছে সেইটো কাৰণে বোলো হাঁহকৈ আনো সানি এতিয়া আৰম্ভ কৰিছে আৰু সৰহকৈ কি হয় আৰু। দেখা যাওক ভালে থাকিলে বেছি মিলিব পৰা হ'ব।
উম, এ ভাল মানে ওচৰত ওচৰত যদি তোমাৰ পুখুৰী চুখুৰী নদী চদী থাকে। তোমাৰ এতিয়া চৰাবলে ভাল।
উম উম হয় হয়! আমাৰ একদম ডাঙৰ ডাঙৰ পুখুৰী আছে নদী আছে।
উম এই তেতিয়া আৰু ভালেই।
উম বাকী তোমালোকৰ ফালেও পুখুৰী চুখুৰী আছে নহয়?
আছে আছে মই ঘৰতে পুখুৰী আছে মই আমাৰ যাবা হাঁহ পুহিলে এবাৰ পোহা নাই।
অ একদম পুহিব লাগে একদম জুলাই মাহতটো এতিয়াতো চব দন্দাজ ফ্ৰীিকে থাকিবা। এ যদি হাঁহ চাঁ অলপ ভৰাই লোৱা নিজেও প্ৰফিট হ'ব। আৰু কেতিয়াবা মন গ'লে বেছিও পাৰিবা আৰু ঘৰত খাওঁ বুলি ক'লেও খাব পাৰিবা। অ দিনটো তোমাৰ।
উম, আমাৰ এতিয়া তোমাৰ মুৰ্গীহে আছে মুৰ্গীয়ে দিম। পাৰি আছে খাই আছো আও তেনেকে দুটা আছে।
ৰাখিব লাগে এইবিলাক পুহিব লাগে মানে ব্যৱসায় কৰি থাকিব লাগে।
বিব কিবা এটা কৰি থাকিব লাগে আউ, মানে নিজে চলিবৰ কাৰণে।
উম, নিজে চলিবলে তোমাৰ অট'মেটিক পইচাটো তেতিয়া ওলাই থাকে মানে।
উম তোমালোকৰ এনে খেতি বাতি হৈছে নে?
আমাৰ তোমাৰ এইদিন বৰষুণ চৰষুণ নাই আমাৰ চাইডে তাৰপা। এনেই ট্ৰেক্টৰ লগাই হালটো বাই থৈছে, তাৰপা কঠীয়া চঠিয়া তুলি দিব আউ বোকা।
তোমালোকৰ তাত পানীতো অলপ মানে অভাৱ হয় ন পায়।
একদম পানী অভাৱ বৰষুণো নাই তোমাৰ এতিয়া কিমান খৰাং হৈছে দেখিছাই নহয় বতৰ বিলাক। অ 'পাহাৰত গছ গছনি কাটি তহিলং কৰিছে।
উম তহিলং কৰিছে তাকেই অ।
অ 'ভালে ভালে বাকী তোমালোকৰ ঘৰ চবৰে ভাল।
ভালে অ ভালে আছো আউ।
তেতিয়াতো কলেজ বন্ধ হয়।
কলেজ বন্ধ হৈ থাকে আজি অলপ ভাগৰ ভাগৰ লাগিছে দিনত কঠীয়া তুলিলো।
অঁ।
তাকে এতিয়া শুমগেহে আও, উম কৰিব লাগিব ঘৰত আছোঁ এতিয়া।
উম ঘৰত আছা যেতিয়া নিজৰ খেতি বাতি নিজে শিকিব লাগিব এতিয়া নিশিকিলে কেতিয়া শিকিব।
উম ভাত কি ভাত ভাত কিহেৰে খালা।
তোমাৰ দালি আছিলে, তাৰপিছত কঁঠালৰ গুটি আছিলে এনেকে বনাইছিলে। তাৰপা খাই পেলাই একদম গৰমো ধেই পৰিছে এই ৰাস্তালৈকে ওলাই আহিছো আৰু।
কঁঠাল তোমালোকৰ কি ঘৰতে হৈছে নেকি।
অ আমাৰ ঘৰতে একদম দুজোপামান আছে এ।
অ, এই কঁঠালতটো তোমাৰ চাবাই মানে বেছি। ত হেৰি কৰিবলৈ নিদিবা তোমাৰ এতিয়া কঁঠালবিলাক যোনবিলাক পকী সৰি যায় ন। অইনে বম দিন আহিছ। এইবিলাক চফা কৰি দিবা দলটো এই তাৰপৰাই মানে তোমালোকৰ বিভিন্ন ধৰণৰ। মুহৰ উৎপন্ন হয় মানে আউ।
এতিয়া তোমাৰ তলত পৰি থকাত মূহ চেৰপা একদম পুৰা বেয়া হেৰি হয় মানে ম।
আৰু কঠালতটো তুমি কঁঠালতটো লাগে হেৰি বেছি নাৰাখিবা এতিয়া। তোমাৰ আহি পেলাই হাতী প্ৰব্লেম দি আছে ন। এতিয়া কঁঠাল খাবলৈ আহি মানে অমান অসুবিধাৰ সৃষ্টি কৰিব।
এতিয়া আমাৰ মানে। তোমাৰ ধান যেতিয়া পকিব, তেতিয়া মানে হাতী নামি আহে পাহাৰ পৰা তাকে মানে। একদম ধান চান খাই কৃষকৰ গোটেই ধ্বংস কৰি দিয়ে মানে
অ তোমাৰ হাতীয়ে এনেই কঁঠাল খাই ভাল পায়
অ সেইটোয়েই একদম আহি ঘৰৰ ঘৰ দুৱাৰ ভাঙি এদাই কৰে মানে আমাৰ এইটো জেগাত উম বাকী তোমালোকৰ চাইটেটু নোলাই তেনেকে
অ আমাৰ চাইদত নাই বাৰু আমাৰ সেইবিলাক হেৰি নাহে আও সেইটো কাৰণে ভাল সেইকাৰণে মানে তোমাৰ গা উম অলপ পাহাৰ কাষত মানে ঘৰ চৰ হলে বেয়া জানে
বেয়া বেয়া হয় বাৰু এইটো কিন্তু সেইটোত এইটো এতিয়া আমাৰ তোমাৰ গাঁৱলীয়া পৰিৱেশটোতো এতিয়া তোমাৰ টাউনেৰে পৰিৱেশ মানুহখিনিয়ে নাজানে নাপায় ন আমাৰ ইয়াত আম চাম এইবিলাক পুৰা ফ্ৰেচ একদম সতেজ ফলবোৰ আমি খাবলৈ পাওঁ কিন্ত এতিয়া টাউনত থকা মানুহখিনিয়ে সেইটো নাপায়
উম
সেই হয় নাই তুমি?
হয় হয় হয় সচা হয় ৰ
সেইটোৱে মানে আমাৰ একদম ধুনীয়া ফ্ৰেছ মালটো আমি পাওঁ কি তাৰ পিছতহে তোমাৰ টাউনীয়াখিনি মেডিচিন দিয়া।
ৰিচেণ্ট এতিয়া চহৰত তোমাৰ এইবিলাক চব কীটনাশক দ্ৰব্য ৰাসায়নিক সাৰ ব্যবহাৰ কৰা হয় উম উম উম, এইবিলাক পাচলিহে তুমি পাবা।
অ, সেইবিলাক দিয়াহে বাবা তোমাৰ সেইবিলাক খালে পেটৰ বেমাৰ হ'ব। সেইবিলাক বিভিন্ন ধৰণৰ বেমাৰ বেমাৰ-আজাৰ হ'ব।
আৰু তোমাৰ চহৰত যোনবিলাক খেতি কৰে চব তো তোমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিয়ে কৰা হয় ন। যাৰ ফলত খোৱাৰ পিছত মানুহে বিভিন্ন ধৰণৰ ৰোগৰো প্ৰব্লেম দিয়ে। কিন্তু সেই সেইটোৰ উম, সেইটো চহৰৰ লোকে বুজি নেপায় যে সেইবিলাক খোৱা জহাদিয়ে হৈছে বুলি তেওঁলোকৰ পইচা আছে ট্ৰিটমেণ্ট কৰিব ভাল হৈ যাব। কিন্তু আমাৰ গাঁৱলীয়া মানুহৰ ত তেনেকুৱা নহয়।
নহয় নহয়, আমাৰ গাঁৱলীয়া মানুহক সেইটোৱে ভাল আৰু এতিয়া তোমাৰ উমহ কিবা এটা কৰিছে খেতি-বাতি আলু ও কৰিছে লাল তেনেকেই মানে উস্ আমাৰ তোমাৰ ইমান ডাঙৰ পথাৰ আছে যেতিয়া খোৱালিমাহ হয় উহ তাত তোমাৰ হেৰি কৰে সৰিয়হ কৰে আলু কৰে এ বহুত এটা অঞ্চল মানে জেওৰা দি বেৰি লয় তাত তোমাৰ আলু খেতি এনেকে কৰে মানে বহুত লাভ হয় কৃষকসকলৰ যিহেতু কৃষি কৰিয়ে আমাৰ কৃষকসকল চলি আছে।
চলি আছে অ
তাকে
ঠিক আছে, আজিকালি তোমাৰ আজি আ
আলু-চালু তোমালোকৰ ফালেও
অ অ, আমাৰ বাৰীত কৰিছিলে আলু-চালু তোমাৰ এতিয়া এইবিলাক চব সামৰিলে আৰু এতিয়া তোমাৰ ইচ্ আমাৰ বাৰীত মানে তোমাৰ এতিয়া কঠিয়াৰ ঘ কৰিলে মানে কঠিয়া এতিয়া কালি-আজি কঠিয়া তুলিছো এত
তেতিয়াতো কঠিয়া পাৰিবই লাগিব।
অ, আজিকালি চাবা তোমাৰ গাঁৱতো হা
অ, হাল এতিয়া গৰুৱে বাইছে নে?
টিলিং টু ট্ৰেক্টৰ লগাইছে মানে এতিয়া আমাৰ কি আমাৰ গাঁৱত কি হৈছে মানে এ এতিয়া আজাকালি এটা প্ৰব্লেম দিছে মানে গৰুৰ চিষ্টেমটো গৰুৱে হাল বোৱা চিষ্ট চিষ্টেমটো মানে উঠিয়ে গ'ল। অ অ অ মানে আজিকালি বিজ্ঞা অসমতো যুগৰ মানে বহু বিভিন্ন ধৰণৰ যন্ত্ৰ-পাতিৰ সৃষ্টি হোৱাৰ ফলত মানে এতিয়া সকলো মেচিনেৰে কৰা হয়, যন্ত্ৰই কৰা হয় এতিয়া তোমাৰ চবতে ট্ৰেক্টৰ উম
হয় হয় হয় আমাৰ ফালেও এতিয়া তোমাৰ উস্ নাই কেকুৱা-নাঙল বুলিবলে নাই এতিয়া
অ অ নাই নাঙলজলি দেখিবলৈ নাই মৈ দেখিবলৈ নাই।
নাইকিয়া হ'ল। এইটো আমাৰ অসমীয়া সমাজৰ এটা পৰম্প পৰা আছিলে আগতে নাইকিয়া হ'ল। নাইকিয়া এতিয়া আধুনিক প্ৰযুক্তিৰ টেক গৰুৰ লগে পাওঁ‌ দিলে লগে
তেওঁ পাওঁ‌ এতিয়া ও লগাই আৰু তোমাৰ এতিয়া চাবা ধান কটাৰ মেচিনো আহিলে মই
মেচিনো আহিলে কিন্তু যিমান আধুনিক প্ৰযুক্তি আহিছে সিমানেই তোমা আমাৰ আমাৰ কৃষকসকলে এলেখুৱা হ'ব ধৰিছে। বেমাৰ-আজাৰ বাঢ়িব ধৰিছে। তেওঁলোকেও অনুভৱ কৰা নাই। আৰাম লাগে কিন্তু সেই আৰাম উম উ উ, বিচাৰো তেনে তেওঁলোকৰ বেমাৰ-আজাৰ বৃদ্ধি পাইছে।
কি মানে যোনটো পূৰ্ব-পৰম্পৰাগত আগৰ যোনটো পদ্ধতি সেইটো মানে তেওঁলোকে পাহৰি আহিছ।
পাহৰিয়ে গৈছে পাহৰি গৈছে। আজিকালি নৱ-প্ৰজন্মৰ ল'ৰা-ছোৱালীয়ে হাল কেনেকে বাই নেজানে। মৈ চিনি নেপায় টকা চিনি নেপায় এইবোৰ নেজানো নেজানো, সেইবিলাক তো আমি অসমীয়া হিচাপে এইটো ৰাখিব লাগিব ধৰি।
ৰাখিব লাগিবতো আকৌ আকৌ এবাৰ আকৌ এবাৰ - নতুনকে এটা যন্ত্ৰ সৃষ্টি কৰিছে। কি আমি হাল বোৱা ট্ৰেক্টৰে হাল বোৱাৰ পিছতো আমি। তোমাৰ। সেইটো কি বুলি কয় আলি দিওঁ আমি কুৰ মাৰি আলি দিওঁ কিন্তু এতিয়া আলিও দিব নেলাগে। মানে আলি দিবলৈও মানে বিভিন্ন এটা যন্ত্ৰ তোমাৰ সৃষ্টি হৈছে। সেইটোও মানে কৃষক সকলে মানে এতিয়া ইউজ কৰিছে।
হয় হয়। আধুনিক প্ৰযুক্তিৰ চোৱা কিমান আগবাঢ়ি গৈছে। কিন্তু সেইটো কৰিছে হয় কিন্তু আমাৰ মানুহখিনি এলেহুৱা হৈ পৰিছে। কাম কৰিব মন নোযোৱা হৈছে আজিকালি। তোমাক খোজ কাঢ়িবলৈ ওলাই নাহে। সেই ফলত কি হৈছে। আমাৰ কৃষকসকল ৰোগীয়া হৈছেহ কৃষকসকল বুলিয়ে ক'ব বুজোৱা নাই। আৰু মানুহখিনি আমাৰ ৰোগীয়া হ'ব ধৰিছে। বিভিন্ন বেমাৰ আজাৰে বেৰি বেৰি ধৰিছে।
বিছাৰি থাকেতো।
সোনকালে মৃত্যু মুুখত পৰিব লগীয়া হৈছে। আগতে তোমাৰ চোৱা কি নাঙলে খেতি কৰে তোমাৰ। গৰুৱে হাল বায় যেতিয়া টেক্টৰৰ উঠিলাই এই নাছিল তেতিয়া দিনটো বহুত ভাল আছিল মানে।
ভাল আছিলে ভাল আছিলে। কিবা এটা ভাল লাগিছিলে আৰু তেতিয়া।
ভাল লাগিছিলে আগৰ দিনতো হয়। আজিকালি নতুন আধুনিক প্ৰযুক্তি যিমানে আহিছে। সিমানে বিপদ বাঢ়ে। ভাল হৈছে। এটা কথাত ভাল হৈছে বহুত উন্নত হৈছে তা'ত কাম বাহি গৈছে টাইম কমিছে।
আমি সেইবিলাক সেইবিলাক যন্তু আমি ক'ত ইষ্টেমাল কৰিব লাগে। য'ত আমি- তোমাৰ হাল বাবলৈ আমি নোৱাৰো। কু মাৰিব নোৱাৰো মানে শুকান যোনবিলাক পথাৰ য'ত বৰষুণৰ প্ৰব্লেম হয়। তাত আমি সেইবিলাক যন্ত্ৰ ইষ্টেমাল কৰিব লাগে।
হয় কিন্তু এতিয়া আমাৰ এতিয়া। ফ্ৰীতে পাইছে মানুহখিনিয়ে চব ইউজ কৰিছে গৰু, ছাগলী নাইকিয়া হৈছে এতিয়া।
নাইকিয়া হৈছে। এতিয়া তোমাৰ চাবা আমাৰ গাঁৱত মানে চবৰে ঘৰতে মানে আমাৰ বলদ গৰু নেদেখাই হ'ল মানে।
হয়, হয়, বলদ গৰু নাইকিয়া হ'ল মানে গৰু, ছাগলী পুহিবলৈ এৰিয়ে দিয়া হৈছে।
এৰিয়ে দিয়া হৈছে অ'।
সেইটোতো তোমাৰ এটা পাহৰি আহিছে। আমাৰ নতুন- প্ৰজন্ম খিনিয়ে কি বস্তু এইটো বুজি নোপোৱা হ'ব। এটা সময়ত আৰু তোমাৰ আৰু এটা প্ৰব্লেম- দেখিব পোৱা গৈছে। মোবাইল ফোন মোবাইল ফোনটো জহত। আজিকালি তোমাৰ খেলা-ধূলা এইবিলাক পাহৰি পেলাইছে ল'ৰা-ছোৱালী বিলাকে। তোমাৰ সেই ফলত চকুৰ প্ৰব্লেম হ'ব ধৰিছে।
উম' মানসিক দৃষ্টিহীন তাত ভূগিবলৈ লৈছে। মানুহৰ প্ৰতি থকা যোনটো- চাহ ব্যৱহাৰ সেইটো কমিবলৈ লৈছে।
কমি আহিছে মাত বোল কৰিবলৈ আজিকালি পাহৰি গৈছে। হয় হয়। আজিকালি তোমাৰ আলহী- দুলহী আহিলে মানুহে মাতিবলে পাহৰিছে।
মাতিবলৈ পাহৰিছে। যাৰ ফলত মানে এইটো কি বুলি ক'বা মানুহে মানে নিজকে নিজে মানে সন্মানটো মানে ৰাখিব লাগে ন মানুহৰ প্ৰতি থকা। সেইটো নাইকিয়া হৈ গৈছে আৰু।
আজিকালি সৰুটো সৰু ল'ৰা-ছোৱালী টো পৰা ডাঙৰ মানুহ লৈকে তুমি চাবা। প্ৰতিটোৰ হাতত মোবাইল ফোন আজিকালি। খেলা-ধূলা বাদ, মোবাইল ফোন প্ৰথম।
উম মোবাইল ফোন, অঁ।
অ, মোবাইল ফোনে উপকাৰ কৰিছে কিন্তু উপকাৰ কৰিছে কিন কিন্তু ইমানো হেৰি কৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয়। তুমি এইটো লক্ষ্য কৰিছা নাই গম নেপাও মই। কিন্ত চাবা তুমি।
মানে তোমাৰ কি আমাৰ ইণ্টাৰনেটটো আমাৰ সুব্যৱহাৰ কুব্যৱহাৰ দু ইটা থাকে। আমি ভাল দিশটো বাছি
অ, সেইটোৱে। আমি ইণ্টাৰনেটৰ ভাল দিশটো
উম।